ৰান
অ, ভাই ক।
ও ৰিয়ান কি কৰি আছা?
মই এনেই বহি আছো ৰ আমাৰ কাষত টিউচন চেণ্টাৰটোত ফেন লগেই আছে
ৱালফেন অ,
ৱালত লগোৱা।
অ, সিহতাত ষ্টেণ্ড ফেন হে আছিল না সুাধা চিলিং ফেন নাছিল ৱাল ফেন লগাই দি আছে।
যিটো গৰম পৰচি কিয়ে লাগবা আইছি
উম, হেতৰ বুলে লগে দিব বুলি।
এ চিয়ে লগাই দিব নেকি?
অহ ',
কি - কি চাবজেক্টৰ টিউচন লয় তাতে।
যে তোৰ ফিজিক্স, কেমেষ্ট্ৰি, একাউন্টেঞ্চি আৰু মেথছ আৰু ইংলিছ।
অ, চাইন্ঞ্চৰ।
অ, চাইঞ্চৰ।
তোমাৰ এটা কথা কব আছিল।
কথা কব আছিল নেকি।
আজিকালি মানে চাও য'তে আমি যাৱাই, আৰ্টিফিচিয়েল ইনটিলিজেন ইয়াৰ কথা কোন দেখা পাও না।
অ, পাও।
অ, সামাজিক মাধ্যমতে বা খ - খবৰে হওক বা বিদ্যালয়ত কলেজ সকলো ঠাইতে মানে এই বিষয়টো মানে, আলোচনা হৈ থাকে। আচলতে মানে এ আই মানে কি আৰু। তোৰ মতে এ আই মানে কি হয়।
চা এতিয়া মোৰ মতে মই জানাত। এ আই বা মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈছে এটা কৃত্ৰিম বুদ্ধিমত্তা। মানে তোৰ টো সহজ ভাষাত ক'ব গ'লে মানে, এনে এটা প্ৰযুক্তি যিয়ে মানে মানুহৰটোৰ চিন্তা। কৰিব পাৰে মানুহৰ দৰে।
উম,
তা পিছত ইয়াৰ পৰা মানুহে শিকিব পাৰে, বহুত সমস্যা সমাধান কৰিব পাৰে। ধৰ সিদ্ধান্ত লব পাৰে, মানে এয়াইটো মানুহৰ দৰে অনুভৱ নকৰে তথাপি মানে ই বহু কম আৰু দ্ৰুত আৰু দক্ষতাৰে মানে কৰিব পাৰে।
অ', অ', অ', সেইটোয়ে মানে মানুহৰ দৰে কাম বিলাক চব কৰিব পাৰে কিন্তু অনুভৱ টো অকল কৰবা নোৱাৰে বাকী চব আৰু মানুহে দৰে স্পীডতো কাম কৰবা পাৰে বা দক্ষতাটো হেঁতৰ ভাল আৰু ভাল ভাল মানুহৰ মানুহৰ ভাল কিছুমান ক্ষমতা, কম্পিউটাৰ জৰিয়তে অনুকৰণ কৰাৰ চেষ্টা আৰু মানে।
অ', সেইটোয়ে আৰু তোৰ মানে, এয়াই তোৰ তথ্য এটা মানে উলিয়াই লয়।
উম,
তাৰপিছত তোৰ অভিজ্ঞতাৰ পৰা শিকে, আৰু তোৰ নতুন পৰিস্থিতি সিদ্ধান্ত লব পাৰে তাৰপিছত, কৃত্ৰিম বুদ্ধিমতা মতা বুলি কোৱা হয় আৰু সেইটুকাৰণেই এয়াইক
অ', এনেই ধৰ এ আই আৰ্টিফিচিয়েল ফিচিয়েল ইনটিলিজেন এই আমাৰ ধৰ তৰেই জীবনত তে ধৰ বা আমাৰ সকলোৰে দৈনন্দিন জীৱনত মানে কেনেকে ব্যৱহাৰ কৰছোঁ মানে আমি, এ আই টো কেনেকে ব্যৱহাৰ কৰছোঁ মানে
এ ত মানে ব্যৱহাৰ কৰা তৰ বহুত উদাহৰণ আছে মানে যেনে তোৰ মোবাইলৰ ভইচ এছিষ্টেণ। তাৰপিছত গুগল মেপছেই যেনেকে আজি আজিকালি ক'ৰবাত ৰাস্তা দেখাই, কেতিয়াবা ভুল ৰাস্তাও দেখাই দিয়েচোন, মানে বেছিভাগ শুদ্ধই দেখাই তাৰপিছত ইউটিউবে আমাৰ পচন্দৰ ভিডিঅ' উলিয়াই দিয়ে, অনলাইন শ্বপ পিংগে মানে আমাক দেখাই আৰু কোনটো বস্তু লব লাগে কোনটো নালগে ৰিভিউছ পায় দাম কমত পায় অফলাইনতকে কিছুমানত, তাৰিছত, বহুত মানে নতুন নতুন ভাষা শিকায় তাৰপিছত ফেচ আনলক চেট বুট এই মানে এয়াই উদাহৰণ আৰু এইবোৰ বস্তু চব।
অ', অ', মানে ধৰা আমি বহুত দিন ধৰি এয়াৰ ব্যৱহাৰ কৰি আছিলোঁ মানে কিন্তু আমি গম পোৱা নাছিলোঁ ৰ, ৰ,
অ', অ', সেইটোৱে। এয়াই মানে আমাৰ জীৱনৰ বহুত ভু অংশত ইতিমধ্যে মানে প্ৰৱেশ কৰিয়ে থৈ দিছে।
অ', অ' সেইটোয়ে আৰু মানে আমি সেইটো বস্তু যিটো আগতে গম পোৱা নাছিলোঁ আৰু। কিন্তু আমাৰ জীৱনত মানে আগৰ পৰাই এয়াই আছিল এনে এনেদৰে শিক্ষাৰ ক্ষেত্ৰত এয়াৰ ভূমিকা কি আছে?
মানে তোৰ আজিকালি দিনত তো এয়াই ছাত্ৰ ছাত্ৰীৰ বাবে মানে শিক্ষাৰ সুবিধা সুবিধা বহুত কৰি দিছে দেচোন তাৰ মানে টান টান চাবজেক্ট বোৰতো সহজে বুজাই দিয়ে। এয়াইয়ে তাৰপিছত তোৰ প্ৰশ্নটোৰ উত্তৰ দিয়ে তাৰপিছত নতুন নতুন ভাষা শিকাট হয়। আৰু তোৰ অনলাইন মানে শিক্ষাক মানে বহুত মানে উন্নত কৰি তুলিছে আজিকালি এয়াইয়ে।
উম, উম, সেই আৰু মানে ভাল ব্যৱহাৰ কৰিছে আৰু ভাল ভূমিকা প্ৰদান কৰিছে আৰু এয়াই। শিক্ষাৰ ক্ষেত্ৰত আৰু চিকিৎসাৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱহাৰ কৰিছে আৰু? এয়াইটো এয়াৰ ব্যৱহাৰটো মানে চিকিৎসাৰ ক্ষেত্ৰত কেনেকা হৈছে?
চিকিৎসাৰ ক্ষেত্ৰত মানে কি আৰু আজিকালিতো এয়াই এক্সৰে কৰে। এম আৰ আই তাৰপিছত চিটিস্কেন, এইবোৰো মানে বস্তুত সহায় কৰে। আৰু তোৰ কিছুমান মানে বেমাৰ তৰ আৰম্ভণিতে মানে দেখাই দিয়ে আৰু এয়াই দেখুৱাত মানে সহায় কৰে আৰু ইয়াৰ ফলত মানে তোৰ চিকিৎকসকলে মানে বহুত মানে সোনকালে সিদ্ধান্ত ল'ব পাৰে
অ অ আৰু কৃষিৰ ক্ষেত্ৰত মানে ইয়াৰ ব্যৱহাৰ আছে নিকি তই মনে কি ভাবা আৰু কৃষি কৃষিৰ ক্ষেত্ৰত মানে এয়াইটো ব্যৱহাৰ কৰিব পাৰে নিকি
অহ মানে এয়াই মানে মাটিৰ অৱস্থাটো কয় আৰু কেনেকুৱা
উম
পাছত তোৰ শস্যৰ ৰূপটো চিনাক্ত কৰি দিয়ে আৰু তোৰ উৎপাদন বৃদ্ধি কৰাতো সহায় কৰে ইয়াৰ ফলত মানে কৃষকসকলে মানে বহুত লাভ হয় আৰু কৃষকসকলৰ
আহ
আব আও মানে এয়াইৰ সুবিধা বহুত আৰু কিন্তু মানে তোৰ মতে কি ইয়াৰ কিবা অসুবিধাও আছে নিকি
আছে আছে চা কাৰণ চব বস্তুৰে ভালৰ লগতে বেয়াও দিশ থাকে আৰু যদি ভাল সুবিধা আছে বেয়াও সুবিধা থাক মানে আটাইতকে ডাঙৰ চিন্তাতো হৈছে মানে কি কিছুমান মানে চাকৰি এয়াই মানে স্বয়ংক্ৰিয় কৰি দিব পাৰে আৰু মানে যিবোৰ কাম বাৰে বাৰে একে ধৰণে কৰিব লাগে সেইবোৰে মানে এয়াই সহজে কৰিব পাৰে আৰু সেইটো মানে ধৰ কিছুমান চাকৰি মানে এ আই খাই দিবা পাৰে আৰু মানে নোহোৱা কৰি দিব পাৰে আৰু সেইটোৱে কথা
মানুহে মানে চাকৰি হে যাব ন কি ইয়াৰ ফলত
উম সেইটো ডাইৰেক্টতো ক'ব নোৱাৰি কিন্তু যিবিলাক ধৰ অলপ পুৰণা কাম আছে পুৰণা কাম বিলাক পুৰণা কাম বিলাক মানে অলপ কমি যাব পাৰে, কিন্তু একে সময়তে ধৰ ইয়াৰ লগত মানে জড়িত বহুত নতুন নতুন চাকৰিৰ সৃষ্টি হ'ব পাৰে। তে সেয়ে আৰু মানুহে দইত ঘটা শিকি মানে স্কিল এটা শিকবা লাগে আৰু শিকি মানে সময়ৰ লগত খাপ খাই থাকবা লাগে আৰু মানে। সময়ত এইটো সময়ত যিটো স্কিল চলি আছে সেই সেই স্কিলটো শিকি ল'ব লাগে। এ মানে তিতা আৰু সময়ৰ লগত চলি যায় আৰু।
মানে, এ আই মানে কি মানুহক সম্পূৰ্ণভাৱে সলনি কৰি দিব পাৰে নিকি?
চা, মোৰ মতেতো নহয়। কাৰণ চাবি এ আই মানে অকল তথ্যটো বিশ্লেষণ কৰিব পাৰে। তাৰো কিন্তু মানুহৰে টো অনুভৱটো কৰিবা নওৰে না। বা মানুহৰ দৰে নৈতিকতাটো নাই সিহঁতৰ, সৃজনশীলতা নাই। বা সহানুভূতিতি-সহানুভূতি নাই, সেইবিলাক মানে বস্তু টো অনুসৰন কৰিব নোৱাৰে আৰু।
অ, এইটো ঠিক কৈছা দেছ মানে এজন যেনেকা শিক্ষকে কেৱল পাঠদান নকৰাই, ছাত্ৰ-ছাত্ৰী মানে মনোবলটো বঢ়াই দিয়ে। এ মানে এ আইয়ে অনুভৱ দিবা নোৱাৰে না।
অ সেইয়াই, সেই নওৰে নওৰে সেইটোয়ে তাৰ মানে এ আই এটা মানে সহায়ক সঁজুলি হে। সহায় কৰা আমাক মানে এটা সঁজুলিহে। কাৰণ মানে মানুহৰ বিকল্প নহয় আৰু যে মান নহ'লে এইটো-এইটো ইউজ কৰিম সেইটো- সেইটো বস্তু নহয় আৰু।
অ, আজিকালি যে তোৰ দীপ ফেক, ফেক নিউজ এইবোৰৰ কথাও বহুত শুনিব পাওঁ যে,
মানে কি সেইটো হ'ল মানে আমি বস্তু এটাৰ অপব্যৱহাৰ কৰি আছো। মানে- বস্তু এটা অপব্যৱহাৰ কৰা মানে ধৰ এ আই মানে নকল ছবি এটা মানে এইটো যে মানে দীপ ফেক আৰু এটা বস্তু বনাই দিয়ে বা ভিডিঅ' বনাই দিয়ে। বা মাহে এন-এনেকা মানুহজনৰ নিচিনা মাত এটা লাগে, তো দি দিলেহে সেনেকা মাত এটা সৃশ দিব দিব পাৰিম, যদি ইয়াক মানে দায়িত্বাহীনভাৱে ব্যৱহাৰ কৰা হয়, তেন্তে নে সামাজিক, সমাজত মানে আৰু কি বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে আৰু।
অ - অ, মানে এ আই মানে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নৈতিকতা বহুত গুৰুত্ব
অ- অ, সেইটো মানে এয়াই মানে এই আৰ্তিফিচিয়াল ইন্টেলিনন্তে আমি উন্নয়নৰ লগত আমি কিছুমান আইন ৰাখবা লাগে। বা উপনীয়তা ৰাখিব লাগে আৰু দায়িত্বশীল ব্যৱহাৰ কৰাৰ মানে ব্যৱহাৰ হোৱাটো মানে নিশ্চিত কৰিব লাগে আৰু সেয়ে।
অ - অ। তোৰ মতে মানে ছাত্ৰ ছাত্ৰীয়ে এ আই মানে ব্যৱহাৰ কৰাটো উচিত নেকি?
চা-চা, সেইটো ব্যৱহাৰ কৰাটো হ'ল মানে মোৰ মতে উচিত, মানে কেনেকা ক্ষেত্ৰত এ আই টো ব্যৱহাৰ কৰবা লাগে যাতে কিবা এটা বস্তু শিকপা শিকাৰ ক্ষেত্ৰত মানে ব্যৱহাৰ কৰিব লাগে কাৰন ইয়াৰ ওপৰতে মানে সম্পূৰ্ণ নিৰ্ভৰ নকৰবা লাগে আৰু কাৰণ মানে অলপ নিজে- নিজেৰ বস্তু বিলাক চিন্তা কৰিব লাগে বা গৱেষণা কৰিব লাগে। তাৰে পিছত আৰু সমস্যাবিলাক মানে নিজে-নিজে সমাধান কৰাৰ অভ্যাসটো বজাই ৰাখবা লাগে। আৰু কাৰণ এ আই আছে বুলি যে আমি চব বস্তু এ আ তে চাৰ্চ কৰি কিনে আমি চলিউচন টো ল'ম সেইটো কথা ন আৰু অলপ মানে নিজৰ ওপৰতো মানে যে মানে বিশ্বাসটো ৰাখবা লাগে আৰু বা নিজে সমস্যা তা কেনেকে সমাধান কৰ আৰু সেইটো মানে উ-উ অভ্যাসটো মানে মেইনতেইন কৰি ৰাখবা লাগে আৰু যদি মেইনতেইন কৰি নাৰাখা তেতিয়া মানে নিজ পিছক গেলি নিজৰে প্ৰব্লেম হ'ব আৰু।
এ আই মানে কি অসমীয়া ভাষাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰে নেকি?
পাৰে - পাৰে। কাৰণ চাবি যিটো আমি ট্ৰেন্সলেট বুলি ট্ৰেঞ্চলেছন বুলি কও, সেইটোৰ ক্ষেত্ৰত বানান শুধাৰণ কৰি দিয়ে। ভাষাটো আমাক শিখাৰ ভাষাটো মানে ভালকে প্ৰপাৰলি শিকাত সহ কৰে। আৰু যিটো কণ্ঠ স্তৰ থাকে সেইটো চিনাক্তকৰণ কৰি দিয়ে। বা দি যি জিতেলি আমি কণ্টেণ্ট তৈয়াৰ কৰো, সেইবিলাক মানে এয়াই মানে অসমীয়া ভাষাটো আগুৱাই নিব পাৰে আৰু
ভূমিকাটো কেনেকুৱা হ'ব বা?
ভৱিষ্যতে এ আই টোতো বহুত আগবাঢ়ি যাব সেই ক্ষেত্ৰত, কিন্তু মোৰ মতে স শিক্ষাৰ ক্ষেত্ৰত। চিকিৎসা, কৃষি কি ব্যৱসায়, ধ পৰিবহন, বিজ্ঞান প্ৰায় মানে এই সকলো ক্ষেত্ৰ এ আইৰ ভূমিকাটো বেছিকে বৃদ্ধি পাব আৰু কাৰণ এইবিলাক ক্ষেত্ৰত মানে এ আইটো বেছি বেছিকে লগা হৈ যাব কিন্তু তাৰ লগে - লগে মানে মানুহত যিটো স্কিল থাকে সেইটো উন্নত কৰবা লাগব' আৰু।
যদি মানে এজন মানুহে এ আইৰ জৰিয়তে যদি সফল হব বিচাৰে সি মানে কি - কি শিকিব লাগিব এইটোৰ কাৰণে?
এ আইৰ যুগত যদি সফল হ'ব খুজিছা তেতিয়া কম্পিউটাৰ নলেজটো থাকবা লাগব। ডিজিটেল যিবিলাক স্কিল সেইবিলাক থাকবা লাগব, ইংৰাজী যোগাযোগতটো থাকিব লাগিব, ইংৰাজী ভালদৰে ক'ব লাগিব। যিকোনো এটা সমস্যা এটা সমাধান কৰাৰ মানে যিটো ক্ষমতা থাকে মানুহৰ। সিটো থাকবা লাগব', বা চিন্তাটো ভাল হ'বা লাগব। সেইবিলাক গুণ থাকবা লাগব আৰু তিতাহে মানে হ'ব আৰু।
এইবোৰ মানে কেৱল ইয়াৰ বাবে নহয় আৰু ন ভৱিষ্যতৰ সকলো ক্ষেত্ৰতে প্ৰয়োজনীয়
এ আইৰ যুগত মানে যিসকলে নতুন দক্ষতা শিকি মানে সময়ৰ লগত খাপ খাৰি - খাপ খাৰি থ কবা পাৰিব। তিতা সেইবিলাক মানুহে মানে আগবাঢ়ি য পাৰিব যদি মানে যিসকল ব্যক্তি মানে সময়ৰ লগত খাপ খাব নোৱাৰিব বা এইটো সময়ত যিটো স্কিলৰ প্ৰয়োজন সেইটো স্কিল যদি তেও লগত নাথাকিব তেতিয়া মানে সময়ৰ পৰা পিছ পৰি থাকিব আৰু অ,
অ - অ - অ মানে এ আই বোলা বস্তুটো ভয় কৰি লাভ নাই মানে ইয়াক যদি আমি বুজি কিনে যদি ভালকে ব্যৱহাৰ কৰো ইয়া মানে গুৰুত্ব বহুত আৰু ন প্ৰয়োজনীয়তা বহুত এ আইৰ আজিকালিৰ যুগত
সেয়েহে মানে চা কথাটো সেই কাৰণ এ আই আমাৰ মানে শত্ৰু নহয়। আমি সে বস্তুটো শত্ৰু হিচাপে ব্যৱহাৰ কৰিব নালগে এ আই ভাল বস্তুয়ে হয়। সঠিক ব্যৱহাৰ কৰবা লাগব আৰু ধৰ শিক্ষাৰ ক্ষেত্ৰতে হওক, গৱেষণা কৰাৰ ক্ষেত্ৰত, চিকিৎ সাৰ ক্ষেত্ৰত বা সমাজ উন্নয়নৰ ক্ষেত্ৰত। মানে ই এটা মানে শক্তিশালী সহায়ক হ'ব পাৰে আৰু মানে এটা এলিমেন্ট
উম - উম এইয়ে মানে এ আই মানে এটা সজুলি লিয আৰু ই মানে
আমাক শিকাই আৰু বস্তুবোৰ যে কেনেকে সহজে আমি পাব পাৰো লাভ কৰিব পাৰো চব বস্তু। শিকিব পাৰো বহুত কথা নতুন - নতুন।
এই মানে প্ৰযুক্তিতো আমি সদায় মানে মানুহৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা উচিত আৰু
অ - অ।
সেইটোৱে কথা মানে ভাল ব্যৱহাৰ কৰিব লাগে আৰু এ আই বেয়া ব্যবহাৰৰ ক্ষেত্রত মানে ইউজ কৰবা নালগে আৰু কাৰণ যিহেতু এ আইটো মানে ভবিষ্যত ইয়াৰ মানে ব্যৱহাৰ আৰু বেছি বৃদ্ধি হৈ যাব আৰু কমি নাযায় আৰু তাৰ লগত